ল্ল'?
ল্ল'?
অ' কি কৰি আছা?
অ' মই ঘৰত অলপ এ- এনে আছোঁ বাৰু। তুমি?
অ হয় নেকি মইয়ো তোমাৰ এই মানে ঘৰত ভাত চাত বনাই আছো টিভি চাই চাই টিভি চাই আছিলো উম
অহ।
হয় টিভি চাই চাই উম এই গৰম দি বাহিৰত ওলাবি ওলাবই নোৱাৰি। ভিতৰত আৰু কি কৰি ভিতৰত ফেনৰ হে বতাহ লৈ লৈ আৰু চাই আছে।
উম বেছি ফেনৰ তলত বহাও মানে শৰীৰৰ কাৰণে ভাল নহয়।
উম হয় কিন্তু তোমাৰ বেছি মানে এচি এচি ৰ তলত বহিব নালাগে আৰু এচি বেছি মানে এচি থকা ৰুমত সেনেকোৱা বেয়া হয় আৰু স্বাস্থ্যৰ কাৰণে
আৰু চব বেয়াই হল যিবোৰ নতুন নতুন টেকনলজি বস্তুবোৰ আছে সেইটো দি আমাক সুখ দিয়ে। কিন্তু আমাৰ শৰীৰৰ কাৰণে সা- এইটো ভাল নহয়।
হয় কিন্তু হ'লেও আৰু কি কৰিম মানুহে। আজিকালি তোমাৰ এনে ইমান এ চি বাছ ওলাইছে, তোমাৰ এচিয়ে থাকে আৰু তোমাৰ এই অফিচবোৰতো এচ- এচি থাকে। বহুত জাগাত আজিকালি মানুহে থাকিব নোৱাৰে ন, ফেনত অকল এনেকোৱা কাম কৰিব নোৱাৰে। এচিটো হ'বই লাগে আৰু সেই ডাঙৰ ডাঙৰ মল বোৰতো এচি থাকে।
উম আজিকালি মানে এচি নহলে মানে নহয়ে যেনো পুৰা গৰম পৰি আছে বাপা অই মানুহবোৰ ফুলৰ তোমাৰ বিভিন্ন ধৰণৰ যিহেতু আমাক আ শৰীৰটো ঠাণ্ডা ৰখাৰ কাৰণে বিভিন্ন ধৰণবোৰ উ মানে উ উ জন্তু টো বোৰ ওলাই আছে যেনেকোৱা কুলাৰ হল টেবুল ফেন, এচি তাৰ পিছত আৰু কিবা কিবি আছে আৰু আজিকালি সৰু সৰু অ ফেন ও পাই জানানে?
অ অ সৰু সৰু যে অ অ অ সেইটো দে দেখা পাইছিলো এ সেইটো ইমান বতাহ নাপায়।
সৰু সৰু চলিৰ কাৰণে মানে মুখত কিছুমানক বেছি গৰম লাগি ৰাখিছে ঘামি ঘাম ও ওলাই থাকে নহয়, তাৰ কাৰণে ভালে আৰু ঠিকেই হয় আৰু
মোকতো এনে এনে ম মুখত ইমান মানে গৰম নালাগে মোক শৰীৰত লাগে তোমাৰ গাত লাগে আৰু ইমান মুখত নালাগে এ ঘৰ
হা মোকতো বেছি গৰম লাগাব বুলি ক মোক বেছি গৰম লাগা কলে মানে মুখত আৰু ডিঙিত বহুত গৰম লাগে।
অ হয় নেকি মইতো এই গাত বেছি গৰম পাওঁ। ত ভৰিত গৰম পাও, গাত ভৰিত সেনেকোৱাত গৰম পাও, বেছিকে আৰু মুখত নাপাও।
ভৰি চৰিত গৰম নাপাওঁ মুখত আৰু ডিঙিত বহুত গৰম পাওঁ। কিয় বা নাজানো আগৰ পৰাই অশান্তি লাগে। গাত চাত কাপোৰ থাকিল একো নহয় আৰু ডিঙিত যদি কাপোৰ লাগি থাকে এ নক'বা থাকিব নোৱাৰোঁ
হয় কেতিয়াবা এ চুলি চুলিও তোমাৰ এক ঘামি ঘামাৰ লগত এনে হৈ যায় যে
উম চুলি অহ এই নক'বা যিয়ে গৰম বাপা অই মানুহবোৰ মৰি যাব এনেকোৱা গৰমত।
তাকে কিছুমানেতো মাথা চাথা ঘূৰাই পৰিও যায়। এ এতিয়া চাবাচোন এতিয়া তোমাৰ বহুত নিউজত দিব এতিয়াহে তোমাৰ মেইন গৰম দিছে হে ন এতিয়াতো তোমাৰ নিউজত চাবাচোন এ পুৰা নিউজ আহিবয়ে কোন তেনেকোৱা মানে কি কেনেকা পৰিল কেনেকুৱা মাথা ঘূৰাই পৰিল সেনেকুৱা
উম, আজি থাৰ টিএইট চেলচিয়াছ গৰম আছে ভাবা না কিমান গৰম আছে।
উম, তাকে তোমাৰ এনেকুৱা তোমাৰ বাহিৰত হয়, কেৰেলাত হয়, আৰু এ কি কয় তুমি উৰিষ্যা - উৰিষ্যাত হয়, কেৰেলাত হয় এনেকুৱা গৰম।
এতিয়াতে ইততাতে তাহ এতিয়া টো এহাৰ তাতে ফিফটি যায় পাল চাগে আমাৰ ইয়াতে ইমান গৰম হৈছে
ছাগে উম, এই ৰাজস্থান -ৰাজস্থানৰ মানুহ বিলাক কেনেকুৱা থাকে ন'?
হয় -হয় ৰাজস্থানৰ মানুহবোৰ কেনেকা থাকে আৰু ৰেজি
উম
ৰেগিছ মাৰি যায় নকবা আৰু
উম উম হয় তাকে উম সেইটোতো আৰু গৰমেই হয় তাহাঁতো আৰু পানী চানিও নাই হে ন তাৰ পানী চানীও শুকাই গৈছে চাগে। পানীটো বহুত অসুবিধা হয় ন'তাতে টো
পানী মানে পানী- পানী পোৱা যায় পাই তেনেকুৱা নহয় পানী নোপোৱা নহয় কিছুমান জোগাত পানী ফটককে পোৱা যায়। ইমান খান্দিলে এনে হাতেদি চাইড কৰিলে মাটি চাইড কৰিলে পানী ওলাই বোলে। আৰু কিছুমান জেগাত অহ - অহ কিছুমান জেগাত বোলে পা
হয়, নেকি। অহ, আচ্ছা উম। হয় তাকে, উম -উম আৰু মই এই আমাৰতো এই ঘৰৰে পানী পানী খাওঁ আমি। হা কি ক'লা?
এনেকুৱা গৰমত মানে ক'ত ফুৰিবলৈ যাব
উম, মোৰতো যাব মনে নাই এনেকা গৰমত ঘৰতে থাকো। ইমান গৰমত ক'তনো যাম গৰমত গলে মাথাই ঘূৰাব উম, আৰু তোমাৰ ছাতি ল'লেও মানে এনে এনেকুৱা হয় ন' গৰমতটো ছাতিয়ে গৰম হৈ কিনে আৰু মূৰটো গৰমেই হৈ যায়। ছাতিয়েও একো কাম নকৰে আজিকালি। ছাতিও মানে কামে নকৰে এনে আৰু দেখা এনে ছাতি হয় আৰু বৰষুণ দিলেও ছাতি একো কামেই নকৰে।
উম, ঠিকেই কলা ছাতিও আজিকালি কাম নকৰে আৰু ছাতি- তাতীকে ছাতিটো আগত ফাৰ্ষটত যেতিয়া লগত ঠিকে আহিব যেতিয়া সেইটো ছাতিটো গৰম হৈ যাই নহয় হয়, তাৰ পিছত ৰ'দৰ খোজ কাঢ়া একে লাগা মই গৰমত মানে
উম, গৰমত এই গৰমত মই কেতিয়াবা মানে ঘৰত নেম্বুৰ চৰ্বত বনাই খাও আৰু তোমাৰ এনেকুৱাই চৰ্বত মো বনাই খাই থাকো নহ'লে তোমাৰ পানীৰ এইটো হৈ যায় ন' পানী খাই থাকিব লাগে। ইয়ে অলপ- অলপ টাইমৰ পাছত খাই থাকিব মই তোমাৰ খালো টোৱে অলপমান আগতে চাৰি গিলাচ পানী খালোৱ।
মই পানী খাবই নোৱাৰোৱে।
অহ, কিয় গৰমত পানী খাবা গৰমত পানী খাব লাগে ন, পানী নাখালে কেনেকুৱা হ'ব তোমাৰ ঘাম যি ওলাই ইমান ঘামটো ওলাই যায়, সেইটো একো পানী শৰীৰতো পানীয়ে নহব নহয়।
উম মই পানী বহুত কম খাওঁ আগৰ, আগ আগৰ পৰা পানী টো বহুত কম খাও যেন যিমাননো গৰম দিয়ক বা পানীটো অলপ কমেই হওক
খাবা নহ'লে শৰীৰৰ পানী শুকাই গলে আৰু বহুত দিগদাৰি হ'ব। বেমাৰ -চেমাৰ হয় ন? আৰু এতিয়া এনেকুৱা গৰমত ত তোমাৰ পানীবোৰ খাই থাকিব লাগে।
দিনত মই বেছিতো বেছি কি এক লিটাৰে পানী খাওঁ, এক লিটাৰ চাগে কমেই খাওঁ।
অ খাব লাগে তোমাৰ পাঁচ লি তাৰ মাণ খায় থাকো মই দিনৰ পৰা ৰাতিলৈকে খায়ে থাকো পানী। মই ক'লোয়ে যে তোমাৰ ই এ মানে এমাত্ৰ আগতে মই তোমাক চাই মই চাৰিগিলাচ পানী খাইছো, আৰু মই খাই খাই থাকিম। অলপ পিছতো খাম আৰু তাৰপিছত মই খাই থাকিম মানে এনেকুৱা পেয়াহ লাগি থাকে ন'এনেও গৰমত। ঘামি ওলাই ঘামটো ওলাই থাকে। উম, মোকতো পিয়াহ লাগি থাকে বাৰু গৰম দিছে পানী নাখালে আৰু পেটটো গৰম হৈ থাকে। মোৰ পেটটো এতিয়াও গৰমে হৈ আছে চাৰিগিলাচ পানী খাইছো তেতিয়াও গৰমে হৈ আছে পেট, সেইকাৰণে আৰু খাম আৰু পানী। যেতিয়ালৈকে পেটটো ঠাণ্ডা নহয়, পানী খাই থাকিলে ঠাণ্ডা হব ন পেটটো।
পানী খাই থাকিলেতো ঠাণ্ডা হ'ব ভালেই।
উম আৰু মইতো ফ্ৰিজৰ পানী নাখাও তুমি খোৱা নে ফ্ৰী
অ মই খালে মানে ফ্ৰিজ এৰ সে আৰু নহলে বাহিৰা গৰম পানী, নৰ্মেল পানী খাবই নোৱাৰো। খালে মানে ফ্ৰিজলে লাগে।
অ ফ্ৰিজৰ পানী নাখাবা, ফ্ৰিজৰ পানী খাব নালাগে বেছি। বে বেমাৰে হয়, মইতো নাখাওঁ ফ্ৰীজৰ পানী আমাৰ এনেকুৱা মানে
সেইটোতো হয় বেমাৰ হয় বুলি গম পাও মানে, আমাৰ মান মানে ঘৰত ফ্ৰীজ আছে নহয় মানে পানীটো ডাইৰেক্ট ফ্ৰিজত ৰখা যায়, বটলত আৰু বলত আগৰ পৰা অভ্যাস আছে আমাৰ মানে পানী ঠাণ্ডা পানী খোৱা আৰু কেতিয়াবা ফ্ৰীজত কেতিয়াবা আইচ ক্ৰীম বনাও, আইচক্ৰীম বনাই তোমাৰ ইটো তোমাৰ প্লাষ্টিকৰ যিহেতু কাপ তাকে নহয় এইটো কাপত মানে এক এক কাপ মান গাখীৰ থৈকে তাৰচে চেনি তিনি ঘলিকে মানে মিক্স কৰি যে তাৰপিছত এটা দান্ধি দিকে সেইটো অ কাপত তোমাৰ এক ৰাত ৰাখি দিওঁ ৰাইতিটো ৰাখি দিও ৰাতিপুৱা লৈকে ফ্ৰিজত আইচ আইচক্ৰিম হৈ যায় প্লাষ্টিকৰ প্লাষ্টিকৰ কাপ থাকে ন। মানে ওলাওঁতেও ইজি হয়, ওলাই ওলাইকে পূৰা খাও মানে ভাল লাগে।
অ অ সেনেকুৱা কিছুমানে ঘৰত বনাই ন আগতে এনেকা আমি এবাৰ খাইছিলো তোমাৰ এ পেহীৰ ঘৰত গৈছিলো। তাতে মানে এজনী আন্টি আছিল, তেওঁ এ বনাই ছিলে সেনেকুৱা তোমাৰ তেতলিৰ মানে আইচক্ৰীম বনাইছিলে তেতলিৰ তেতলি পানী দি কিনা আমি তিন টকা দি কিনে কিনি কিনা খাইছিলো আগতে, বৰ ভাল লাগিছিল তাতে বহিছিলো আমি তাতে যাই কেনে চাইন্সৰ তিনি টকা দি কিনা সেই
হয় নেকি অ অ। আমাৰ পানে মানে আগতে বনাইছে কিনি কিনি খাইছিলো আজিকালি নবনাই। ভাল লাগে কিন্তু এইটো তেটলি ৰ আইচক্ৰীম ন তুমি যিহেতু কলা অ এইটো বহুত বঢ়িয়া থাকে।
উম মজা লাগে খাই কিনা ন এইটো।
উম উম
উম টেটলি টো আইছ ক্ৰিম খাই মজা লাগে, টেঙা টেঙা থাকে আৰু মানে ম মজা লাগে অলপ চেনি দিব লাগে মিঠা টেঙা মিঠা টেঙা সেনেকুৱা বৰ ভাল লাগে। পিনটো খাই কিনে ন
অ অ
উম মই আমাৰ মানে ফ্ৰিজ নাই ন ফ্ৰিজ থাকিলে মই সেইবোৰ বনাই বনাই খাই থাকিলো হয় আৰু এনে খাব মানে মায়ে কৈছে যে বেছি ফ জৰ মানে পানীটো খাব নালাগে বোলে সেইকাৰণে মানে আমাৰ ফ্ৰীজ অনাও নাই
সেনেকে ফ্ৰিজৰ পানী খাব কাৰণে বেয়াও ন হয় মানে অভ্যাস অভ্যাস থাকিলে একো নহয় যদি নতুনকে তুমি ষ্টাৰ্ট কৰিলে অহাৰ লগে লগে মানে দিনে ৰাতি ফ্ৰিজৰ পানী খোৱা এ সেইটো হলে মানে অভ্যাসটো মানে বেয়া হৈ যায় মানে একদম
ফ্ৰিজৰ পানী খোৱাাটো, বেলেগ পানী খোৱাবই নোৱাৰি সেইটো টেছো
উম নৰ্মেল -নৰ্মেল পানী খোৱালে মানে তোমাক পানী খোৱা যেন নালাগে। পানী পিয়াটো নমৰে। অ পানী পিয়াৰ কাৰণে সেইটো পানী খাব লাগে আৰু তুমি জ্বৰ পানী খোৱা মানে বেলেগ জেগাৰ পানী খাবাচোন অলপ মানে টেষ্টটো নালাগে।
উম উম টেষ্টটো নালাগে নিজৰ ঘৰতো খাই উম ঘৰৰ পানীতো টেষ্ট লাগে ন কাৰণে বেলেগ জোগাতো টেষ্ট নালাগে সেইকাৰনে উম সেইকাৰণে আমি কুঁৱাৰ পানীয়ে খাওঁ
হয় নেকি অ এতিয়াও খোৱা নেকি
অ হয় উ ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত
দিয়া ঠিক আছে তোমাল লগোকৰ কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
অ